হেল্ল'
কি খবৰ ভালনে?
আছো দিয়া তোমাৰ কি খবৰ।
মোৰো ভাল কি কৰিছা?
অ 'এনেই আছিলো তুমি
মইো এনে আছো কিবা খালা
ত খালা মানে খালো চাহে খালো তুমি?
আচছা মই মই খোৱা নাই বাৰু অ' দেৰিকে খাম ভাত বনাই আছো
আচ্ছা -আচ্ছা
হয় কোন -কোন আছে তোমাৰ ফেমিলিত? মানে পৰিয়ালত
অ 'ফেমিলত মোৰ মা আছে। দেউতা আছে।। আৰু দাদা আছে আৰু মই।
মজা মজা কিবা পঢ়ি আছা? নে এনে কিবা? জব কৰি আছা?
বৰ্তমান মই ডিগ্ৰী কৰি আছোঁ। ডি ডিগ্ৰী এই বাৰ লাষ্ট ইয়াৰ।
লাষ্ট ইয়াৰ। ছিক্স ছেমিষ্টাৰ নহ। অ।
নহয় নহয় নহয় এই ফিফ্ট ছেম অ আছে।
অ ফিফ্ট চেম আচ্ছা কিহত মেজৰ লৈছা? অ অ অ ঠিকে আছে। অ মইও বাৰু হেৰী কি কয় গ্ৰেজুৱেচন কমপ্লিট কৰিলোঁ। এতিয়া মই ইণ্টেৰিয়ৰ ডিজাইনিঙত। কোৰ্চ হয়। এতিয়া মই ইণ্টেৰিয়ৰ ডিজাইনিঙত, হয় হয়। ইণ্টেৰিয়ৰ ডিজাইনৰ কোৰ্চ শিকি আছোঁ। পিছে বৰষুণ দি আছে নে তোমালোকৰ তাত।
বৰষুন দিছিলে অলপ। এই জাষ্ট অলপ আগতে অলপ। অলপ আগতে ৰখিছে অলপ।
ইয়াৰে ওৱেডাৰ বিলাকতো বৰষুণ বাৰিষা বতৰ নহ ত বৰষুণ দিবই আৰু।
সেইটোৱে মইতো বাহিৰত আছিলো বৰষুণ দিয়াতে।
অ ক'ত আছিলা বাহিৰত।
মই গুৱাহাটীৰ নাই নাই নাই। তেতিয়া বাহিৰত আছিলো। গুৱাহাটী খন মানে অলপ বৰষুণ দিয়াৰ লগে লগে। সেই বানপানী হয়।
পানী হৈ যায়।। সেইটোৱে। নাওঁ চলাব পৰা অৱস্থা হয়। এই গুৱাহাটী। নহয়নে বাৰু অ তেনেকুৱাই নহ। আজিকালি গুৱাহাটী খনটো চবতে মানে। জাবৰ -জোঁথৰ নলা ভৰিয়ে যায় অকমান পানী হ'লে মানে গোটেই উপঙি আহিবই আৰু ক'ত ক'ত চাবা।
সেইটোৱে টো পানী গোটেই নলা। বোৰ লেতেৰা যে সেইকাৰণে।
লেতেৰা অ অ। কি কৰিবা আৰু আজি লৰা ছোৱালীবিলাক এনেকে ঘুই ফুৰিছে চব লেতেৰাই থাকে, তাকে বহুত কোনো কতো ওলাই যাব মানে ভয় লাগে, কোৱা।
আজিকালি ভয় লাগে। গুৱাহাটীখনত।
অ গুৱাহাটীখনত ভয় লাগে বাৰু, মানে নলা নৰ্দমাবিলাক বহুত গাটা হৈ থাকে ন পতককে মানুহ সোমাই যায় ৰিচেণ্টলি কিমান নিউ পালো বৰষুণৰ বতৰত মানুহবিলাকে যে নলা নদমা সোমাই সোমাই যায় ভয় লাগে ন। এইবিলাকত সেই কাৰণে মানে পাৰাপক্ষত এইবিলাক অ পাৰা পক্ষত ওলাবই নালাগে।
সেইটোৱে ধৰা বহুত কিবা অ হেৰি কাম থাক থাকিলে দৰকাৰী কাম থাকিলে তেতিয়া ওলোৱা বেলেগ কথা
আৰু চাই চিতি যাব লাগে নলা নৰ্দমা ফালে সেইফালে যাবই নালাগে।
আৰু পাৰাপক্ষত মানুহে মাজেৰে যাব লাগে। মানুহে পানী পাই কেনে মাজে মাজে যাব
হয় আৰু আৰু এনেকা জেগা দি যাব লাগে মানে ধৰা তাতে মানে কিবা বস্তু থাকিলে মানে অ যদি পিছলিও যোৱা হয় মানে হেনেকে বস্তুটোত মানে ধৰি লব পাৰা হেৰি থাকিলে থাকে যে হেনেকাও হেনেকাও হেৰি পি জেগাদি হেনেকে যাব লাগে এইটো নহয় যে পানী বহুত হৈ গৈছে নলা নৰ্দমাৰ ওপৰত দি ক'ত কি গাতা থাকে আজিকালি গম নাপায় ন। চ বহুত বিৰিছ হৈ গৈছে। ছে মানে
সেইটোৱেই সেইটোৱেই কি যে হব অ সম্ভাৱনা আছ ছে
আছে ন আমাকে দিয়ে বাৰু অ। তাত বিয়ে আছে বাৰু, উম মানে এতিয়া দিয়ে আছ ছি মানে বৰ্তমান এতিয়া কমিছে। আকৌ দিব ৰাতিতে দিব দিব যে এইটো চিয়ৰ।
নিশ্চয় এইটোতো দিবই দিয়াচোন বৰষ বতৰৰ মহিমা
কোনে বুজি পায়? হয় নে নহয়? তেতিয়া কি চেঞ্জ হৈ যায় উম, আৰু আৰু বৰ ষুন দিলে মানে ইমান ঠাণ্ডা কৰি দিয়ে।
সেইটোৱে বৰষুণ দি দিলে ঠাণ্ডা হয় সেই
অ', সেইটো ভাল লাগে কিন্ত গৰম উম, অ', এতিয়া টো উম, গৰম বহুত পৰিছে বাৰু। কিন্তু আকৌ কেতিয়াবা এনেকা ঠাণ্ডা কৰি দিব নহ ভাই কম্বল লৈ ত'ত নাপায় মানুহ।
ঠিক কৈছা তুমি।
অ', তাকেই। সেইকাৰণে মানে কি ক'ব আৰু কওঁক। কোৱাচোন।
দুদিন মান আগতেটো মই বৰষুণ দিছিলে মই তেতিয়া কম্বল উৰিয়ে শুইছিলোঁ।
ময়ো বৰষুণ দিলে কম্বল উৰিয়ে শু। ভাল লাগে গাউ ভা অ'। মানে কি বৰষুণত ভিজা, এইফালে ফেন ময়ো ফেনখন চলাই থলে হ'ল, কম্বল লৈ থাকিলে হ'ল, বৰষুণত দি থাকিলে মজা আৰু। কোনে পায়।
কোনে পায়? তেনেকুৱা টোপনিয়ে মজাই বলেগ!
লাগে। কিন্তু এইফালে যে গৰম এটা যে দিয়ে যে, গৰমৰ টাইমত যদি লাইনতটো গুচি যায় ন, অ', মা! তেতিয়াতো আৰু খং উঠি যায়।
সেইটোৱেইতো, সেই সময়ত যে লাইনতটো কাটি বৰ হাৰানাস্তি কৰো মানে আম মানুহক।
বহুত! তেতিয়াযে কেনেকুৱা গৰম লাগে, আৰু গৰম দিনতো লাইন নাথাকিলে কেনেকুৱা আৰু মহ, গৰম দিনত মহ বহুত হয় নহয়। বৰষুণ-বৰষুণৰ হেৰি
সেইটোৱে বহুত যথেষ্ট মহ বাঢ়ি যায়।
অ', তেতিয়া কিমান অশা শান্তি লাগে।
সেইটোৱে বহুত। আমাৰ ওচৰতে এখন পাহাৰো আছে নহয়। সেইকাৰণে মহ বিলাক বেছি হয় আমাৰ ইয়াতে।
হয় নি? অ', পাহাৰো জংঘল জাগাত মই বেছি হয় ন'।
সেইটোৱে অলপ মানে মতো থাকে,
মানে অ এ এনে আকৌ মানে হেৰি কৰিব লাগে মানে পানী জমিব দিব নালাগে য'ত, পানী চানী জমি থাকে ন তাতে মানে মহৰ হেৰিতো বছ কি হয়? আৰু আজিকালি জানাইচোন ডেংগু মহ ডেংগু মছ এইবিলাক কিমান বেয়া বেয়া ম ন সেইবিলাকে কামুৰি দিলে আকৌ বেলেগ বেমাৰ হৈ যায় ন
সেইটয়েইতো ঠিক কৈছা এইটো সুন্দৰ কথা ক'লা।
কেনে এইবিলাকৰ পৰা বহুত পাৰতপক্ষত বাচি থাকিব লাগে। ব, অ' অ! ! আহ আজিকালি কিমান বেমাৰ মানে বেমাৰ বুলি কলে মানে মানহ বেমাৰটো পতককে হয় ভাল হওঁতে আকৌ টাইম লাগে নহয় নে বাৰু
হয় হয় ঠিক কৈছে, আৰুটো সময়তো বহুত লাগে বেমাৰতটো ভাল
উম আৰু কষ্ট হয় মেইন কথা মেন সেইটোৱে আৰু সেইটোয়ে আৰু বিশেষ মেনকে বেমাৰটো ভাল হ বুলি নহয় বিশেষকে কষ্ট যিটো পায় মানুহে সেইটো এটা কথা ন সেইকাৰণে এইবিলাক পৰা মানে যিমান পাৰা মানে সদায় নিজকে মানে সাৱধান কৰি ৰাখিব লাগে।
উম এইটো কিক তয়ে সেইঠাই চলিব লাগিল নিজকে বচাই
বচাই চলিব লাগে, আজিকালি য তাকে আজিকালি যুগ এনেকুৱা আহিছে ন অকলি যুগ আহিছে, ত' মানে যিমান পাৰা চেফটি হৈ থাকিব লাগে হয় নে নহয়। উম! উম সেইকাৰণে মানে
চলিব লাগে।
অ সেইটি ভালকে থাকিলেহে মানে হেৰি হয় আজিকালি কিমান বেমাৰ ওলাইছে ভয়ে লাগে ন, কিমান শুনা পাও হঠাৎ হঠাৎ, অ! হঠাৎ কিবা কিবি হৈ যায় ভালে থকা মানটো হঠাৎ বেমাৰ। পৰি লগে লগে কিবা এটা হৈ যায় এনেকুৱা ধৰণৰ হৈছে আজিকালি এনেধৰণৰ। হয়নে পঙ্গু পতককে অ এনেকুৱা নহয় যে হেৰি বিশ্বাসে কৰিব এনেকুৱা নহয় যে হেৰি বিশ্বাসে কৰিব নোৱাৰি যে অ এইটো সম্ভৱে নহয় য়ং মানুহো দেখা নাই কেনেকুৱা হাৰ্ট এটেক আহি যায় পতককে কিবা হৈ যায় আজিকালি কি কি নহয় আজিকালি খাদ্যত খাদ্যত মিলাব থৈছে যে সেইকাৰণে মানে মানুহৰ হেল্থটো মানে এফেক্ট কৰিছে মানে। চব্জি পাচলিত যে সেৱা হা যি তি খাৰ মানে ৰা এইবিলাক খাৰ ইউজ কৰা মেডিচিন ইউজ কৰা হৈছে চ' মানুহৰ বডি ত সেইবিলাক মানে হেৰি পৰে
সেয়ে বস্তুবোৰ ভেজলোৱা হৈ গৈছে নহয়।
পাৰা পক্ষত সদায় চেফটি হৈ চলিব লাগে, যিমান খিনি পাৰা বাহিৰা বস্তু খাব নালাগে। আৰু খালে মানে এট চাহ বিনিতত খালে আৰু বিশেষকে ফাষ্টফুড টোৰ পৰা দূৰত থাকিব লাগে ফাষ্ট ফুডটো খালে মানে বহুত প্ৰয়োজন আছে কি তেলত কি বনায়। সেই মানুহে সেইবিলাক। নহয় মানুহ আজিকালি মুখৰ জুতিত টোৰহে বেছি
টোৱে মুখৰ জুতিৰ কাৰণে বেমাৰত আকোৱালি লয়।
টো বেমাৰে আঁকোৱালি লয় কিমান ফাষ্ট ফুডতে কিমান বেমাৰ হয় কি তেলত কেনেকে বনাইছে সেইবিলাকটো মানুহে গম নেপায় ন চ মানুহ ফাষ্ট ফুডটো পালে বেছি খায় হেকাৰনে মানে মানুহ সদায় ফাষ্ট ফুড খালে মানুহৰ হাৰ্টৰ প্ৰব্লেম হয়, পেটৰ বেমাৰ হয়, পেটৰ বিষ হয় কিমান কি হয়। সেকানে এইবিলাক পাৰা পক্ষত এভইড কৰিম ন সদায় পাৰা পক্ষত বইল খাব লাগে বইল টো খালে নিজৰ কাৰণে ভাল আৰু পানীটো খাব লাগে পানীতো বিশেষ ভাত অ এতিয়া এতিয়া এতিয়া গৰমৰ দিনত পানীটো বেছিকে সাব লাগে আৰু ৰাতিপুৱা উঠি জিৰা পানী গৰম পানী এইবোৰ খাব লাগে
অ গৰম পানী খুব ভাল গৰম পানীটো খুব
অ মইও খাওঁ বাৰু মই মানে ৰাতিপুৱা উঠি গৰম পানী আৰু জিৰা পানী খাওৱে আৰু সেই সেই সেইবোৰ খালে মানে তুমি গোটেই দিনটোলৈকে মানে ফ্ৰেচ মানে তোমাৰ একো বেমাৰ আজাৰ নহ'ব মানে তোমাৰ বডিটো মানে হেৰি হৈ থাকিব গেছ চ প্ৰব্লেম নে দেখিবা এতিয়া বোলে উম ৰাতিপুৱা উঠি গৰম পানীটো খালি কিমান ভাল
সেইটোৱে।
ৰাতিপুৱা মানুহে উঠি গেষ্ট্ৰিকৰ কাৰণে খায়। সেইবিলাক ভাল নহয় হয়। যিমান পাৰ ঘ-ঘৰততো ঘৰেলো উপায় কৰি পিনে খাব লাগে, নহয়নে বাৰু।
উম, হয় হয়। সেই-সেইটোৱে ঔষধ বোৰতো বহুত
থাকে, অ'। আৰু বিশেষকে পেনকিলাৰ খাব নালাগে, পেনকিলাৰটো বহুত বেয়া কিডনীৰ কাৰণে বেয়া। মই আগতে, মই আগতে পেনকিলাৰ মানে অকমানো যদি মূৰৰ বিষো হয় ন', তে তেতিয়া মানে মোৰ, পেইনকিলাৰ মানে খামেই। তাৰপিছৰ পৰা মানে মই পেইনকিলাৰটো টটেলি এভইড কৰি দিলো। কাৰণ সেইটো বস্তু কিডনীৰ কাৰণে বেয়া আৰু কিডনী এবাৰ বেয়া হলে কিমান কি হয় নে নহয়, আজিকালি কিডনীটো বহুত এইটো ন, ভয় লাগে।
উম, হুম, আজিকালি যিহে পাথৰ চাথৰ হোৱা হৈছে। এ
সেইটোৱে আৰু ঠিক আছে হৈছে আনিছোঁ, কিন্তু কষ্টটো হয় তাহঁতৰ যদি মেডিচিন দি ভাল নহয় তেতিয়া অপাৰচন কৰিব তেতিয়া কিমান কষ্ট হয় হয় নে নহয়।
সেইটোৱে আৰু বাৰে বাৰে বাৰ নহয় এই বন্ধ হৈ নাযায়, বেমাৰটো বাৰে বাৰে হয়।
এবাৰ যদি পাই ন' সেইটো বস্তু মানে বিষটো মানে থাকিয়ে যায় আৰু বস্তুটো হ'ব আকৌ চাণ্স পায় যদি তুমি বস্তুটো মানে হেৰি আকৌ যদি সেইটো বস্তুকে যদি তুমি ৰিপিট কৰি থাকে তেতিয়া বস্তুটো আকৌ হ'ব, সেইকাৰণে যিমান পৰা সদায় চাই চিতি চলিব লাগে কাৰণ আজিকালি যুগ-যুগৰ বেলেগ চব বস্তু এনেকুৱা হৈ গৈছে তো নিজকে মানে পৰাপক্ষত আজিকালি মানে ভয়ে লগা হৈছে কিবা এটা বস্তু। হেৰি কৰিব হ'লেও ভয় লাগে কবাত ওলাই যাবৰ কাৰণে হ'লেও ভয় লাগ হৈ গিছে কিমান কি ঘটনাস্থলী আজিৰ দিনত, হয় নে নহয়? সেইটোৱে আৰু সদায় নিজৰ লগত, সদায় নিজকে ভালকে ৰাখিলেহে চব ঠিকে থাকিব।
অ', সেইটোৱে, সেইটোৱেটো।
হা, হা? হেল্ল'।
সেইটোৱেইটো ধুনীয়া, ভাল বৰ ভাল। কথা ক'লা তুমি।
অ হয়, থেংক থেংক ইউ। তাকে নহয় যিখিনি জানো আৰু সেইখিনি ভাগি কৈছো, হয় নে নহয় কোৱা?
নাই মই বৰ উপকৃত হলো তোমাৰ এই কথাখিনি শুনি।
ধন্যবাদ ধন্যবাদ। হা হা নাই। জানাতো কৈছো আৰু যিখিনি পাৰিছ ছো অ, ভাল লাগিলে তোমাৰ লগতো কথা পাতি পিনে ভাল লাগিল বহুত ভাল লাগিল।
সেইটোয়ে মোৰো ভাল লাগিলে এপত।
অ, ম‌ই অ, নিশ্চয়-নিশ্চয়। নিশ্চয় মোৰো ভাল লাগিল দেই।
এইত বে
হয়-হয় ঠিক আছে শুভ ৰাত্ৰি। ভালকে থাকিবা ঘৰৰ মানুহকো
আপুনিও নিজৰ স্বাস্থ্যৰ প্ৰতি যতন ল'ব।
অ', অ', চবে যতন লব লাগে হয় নে নহয় স্বাস্থ্যৰ প্ৰতি ঠিক আছ এ দিয়া ভাল লাগিল দে কথা পাতি অ,